অ', কি কৰিছা।
এ কি কৰিবা আৰু সন্ধিয়া হ'ল চাকি বন্তি দি লৈ এনেই বাহিৰতে খোজকাঢ়ি আছো।
অ', মও এই ধুপ ধুনা জ্বলাই কৰি অকন চাহ পানী খাম আৰু খুৱাই নাই অ'।
ধূনা নিদিলে ভালেই নালাগে নহয়নে।
অ', ভাল নালাগে আক
আৰু কি জানা ইমান মহ হৈছে উম আকৌ ইমান মহ হৈছে অকমান যদি ধূনা নিদিয়া ভিতৰত অ', বাঢ়িছে নে তোমালোকও বাৰু নে আ
বহুত হৈছে হৈছে বহুত হৈছে আৰু মানে কি এ বতাহ মাৰিলেও ভিতৰলেহে
উম উম সেইটোয়ে সেইটোয়ে তোমাৰ আৰু কি হৈছে বৰষুণটো যে দি গ'ল যে হয় এই কালি পৰহি পৰা বৰষুণতটো দিয়াৰ পৰা কিবা মহটো বেছি বাঢ়িছে।
বৰষুণ যিমান পৰিছে জংঘল সোপা সিমান হৈছে যে সে সেইকাৰণে মহ মহ বাঢ়িছে কি বহুত জংঘল চাফা চাফা কৰিবলে পাৰা নে ইমান বন হৈছে ইমান জংঘল হৈছে।
তুমি কেনেকে চাফা কৰিবা এই বৰষুণ দিব তুমি চাফা কৰি দিবা বৰষুনটো দিলে লগে লগে গজি আহে। অ এতিয়া সেইটোয়ে এতিয়া হৈছে আমাৰ ঘৰত তোমাৰ বন হেৰি বন মৱা ঔষধটো মাৰি দিলে তোমাৰ পিছদিনা খন ধুনীয়াকে বৰষুণ দিলে তিয়া ৰ'দ দিলেহে বন মৰা ঔষধটো মাৰি লাভ আছিলে বৰষুণ দি দিলে কাৰণে
বৰষুণত কাম নাই
নহয় তোমাৰ মেডিচিনটো গুচি গ'ল সেনেকুৱাহে হৈছে আৰু তোমাৰ সেইটো চোৱাচোন বৰষুণে ধুই দিলে উম সেইটোৱে সেইটয়ে অ এক অ ধুনীয়া হৈ যায় শু মানে শুকাইও যায়গৈ বস্তুবিলাক আৰু বহুত দিনলৈ নাথাকে তোমাৰ সেয়াই, এনেকুৱা দিনত তুমি মানে কি কৰিব, একো, মানে কৰিম বুলি কৰিব নোৱাৰা, অ', সেইটোয়েই সেই তোৱেই, মেলালৈ আহিছিলানে?
অ', গ'লো নহয়।
গ'লা, ইমান অ', গৈছিলোঁ, ইমান বৰ
অ', বৰষুণে গোটেই বোকা কৰি পেলালে, কিয়নো ইমান টান বৰষুণ ষুণ দিব লগা হ'ল।
আৰু চোৱাচোন, প্ৰত্যেক বছৰে এই মেলাত টো কাৰণে চব মানুহে যিমান আশা লৈ পেলাই থাকে, অ', ইমান অপেক্ষা কৰে, ইমান মানুহ হয়, আৰু চোৱাচোন, তাৰপিছতো বৰষুণ দি মানে মেলাতো আজিলৈকে ক'ব নোৱাৰো যে, বৰষুণ নোহোৱাকে মেলাত
অ', বৰষুণ পৰে, কিন্তু এনেকুৱা বৰষুণ কিন্তু নপৰে। ইমান টান বৰষুণ পৰা নাই, এইবাৰ ইমান টান বৰষুণ দিছে। গোটেই বোকা, পানী হৈ গ'লগৈ। নতুন অ', নতুন কাপোৰ পিন্ধি, নতুন কাপোৰ পিন্ধি গৈ লেতে
জিন্সযে, মোৰযে জীন্সটো যে, গোটেই বোকা, তললৈ লগম পাইছা? গোটেই বোকা আৰু তুমি অ' সেই জিন্চটো লৈ পেলাই তুমি ক'ৰ মানুহৰ ঘৰত সোমাবা কোৱাছোন আলহী মানুহৰ ঘৰত, সেনেকেই চাইছোঁ আৰু গুচি আহিছোঁ, তেনেকুৱাহে হৈছে।
বোকা হৈছে যদিও কিন্তু মানুহ
মানুহ কিন্তু বহুত দেই, মানে কি জানানে? অ', কোৱা।
মানে মানুহ এজন গৈছে, প্ৰথম আৰু মেলাত, দোকান দিবলৈ গৈছে, এই হাত মানে ছোৱালীজনীয়ে অ' জীয়েকজনীয়ে হাতেৰে বনোৱা বস্তু মানে, ঊলেৰে যে, হাতেৰে বনোৱা বস্তু বেচিছেগৈ, অ'। মানে মই ক'লো, যাব আমাৰ মেলালৈ, তাত বোলো ভাল হ'ব। হয়ো গ'ল, মানে গৈ মানে আচৰিত পাইছে, ইমান বৰষুণ, ইমান বোকাটো ইমান মানুহ আহিছে। এনেকুৱা বৰষুণে মানে মানুহক বা দিব পৰা নাই, কিন্তু গৈ পেলাই যে বহুত ভাল পালে। আমি পাঁচটামান বজাত মেলালৈ গৈছোহে, তেতিয়ালৈ তেওঁলোকৰ বস্তু চাফা। অ', একে মানে খুব ভাল পাইছে, গম পাইছে নে নাই? এই ইমান ভাল দেই, ইমান মানুহ হৈছে ইমান বেচা গৈছে, আৰু আমাৰ ঘৰ, অ', আমাৰ ঘৰলে মা মাতিলোঁ মানে ভাত খাবলৈ, মানে আচৰিত পাইছে, মেলা বুলি
অ', মানে সিহঁতে মানে ভাবা নাছিলে যে, ধৰি ল' ইয়াত তেনেকে মেলাও হয়।
এনেকে যে হয় মানে একে আচৰিত পাইছে আৰু, আৰু গোটেই চব, আমাৰ এতিয়া গোটেই চবৰেই ঘৰতে আৰু ভোজৰ নিচিনা। নিচিনা ন, কিমান আয়োজন? মাছে মাংসই কিমান আয়োজন ন। ত' তাত মানে কেনেকুৱা আৰু, একে আছ আচৰিত পাই আহিছে, খুব ভাল পাই আহিছে, অহা বছৰ আক' বোলে যাম।
অ', নহয়, বহাগ বিহুতো, বিহুত মানে পিঠা পনা হওক নহওক সেইটো ডাঙৰ কথা নহয়, মেলা বুলি ক'লে যিটো পিঠা পনা বনাব সেইটো নিচিনা মানে হ'ব নোৱাৰে মানে, বিহুৱেও মানে চেউ পেলাই দিয়ে।
শনিবাৰ দিনা গৈয়েই মই মানে আগবেলাই গৈছোঁ, গৈ চাউল ভিজাইছোঁগৈ, ভিজাই পিঠাগুৰি খুন্দি, ৰাতি পিঠা বনাইছোঁ, অ', সেইদিনাই বনাই থৈছোঁ।
হৈছে আৰু।
হৈছে আকৌ কষ্ট নহ'লেও নহয় যে এতিয়া ভাল নালাগে।
সেইটোৱে সেইটোৱে উম হয় আকৌ, আৰু কি জানানে? প্ৰত্যক সময়তে মানে মা বা বেলেগৰ মানে ডিপেণ্ড হৈ থাকিবলৈও মন নাযায় ন? নিজে কৰিব মন যায় ন? যিমানে যি নহওঁক ভাল লাগে অ' সেইটোয়ে নোৱাৰে নহয় সেইটোয়েই। টোৱে, নিজৰ আমাৰ এতিয়া চা আমাৰ যিটো বয়স হৈছে আমি এতিয়া চব কৰিব পাৰো ন? আমি ইমান মানে হেৰি হোৱা নাই। মাহঁতৰ এটা হৈছে দিয়াচোন ন লাহে লাহে, সম তেওঁলোকে যিটো কষ্ট কৰিলে আগতে ন
অ' মেলাত খোৱা বোৱা ক'ত কৰিলা? কাৰোবাৰ ঘৰলৈ গলানে?
ন হ'ল কাৰণে মানে খোৱা বোৱাকে নগ'লোৱে। তাৰপাছে এনেই এপাক বোলো চাই আহো একেবাৰে যিহেতু শেষৰটো মেলা ন? নগলেওঁ বেয়া লাগে। মই মানে বিশেষকে কিয় যাওঁ জানানে? এইয়া মিঠা আলু আৰু যে আম বিলাক ওলাই ঘৰৰ আম বিলাক যে বেচে যে লোকেল বিলাক সেইটো কাৰণে যাওঁ তাৰ পৰা লৈ আহো মানে।
অ' আমি ইমান বস্তু কিনিবই নাপালো, এ যি কাপোৰ দাঙি দাঙি কিমান খোজ দিবা।
সেইটোয়ে, সেইটোয়ে। বুজিছ নে উম আৰু ল'ৰা ছোৱালী লৈ পেলাই নোৱাৰি নহয় যাবলৈ। আৰু ল'ৰা ছোৱালী লৈ, অ' সেইটোৱে নোৱাৰা আৰু তেওঁলোক অ' সেইটোৱে।
চটা মানত ঘৰৰ পৰা ওলাইছোহে মেলালে আহিবলৈ, তেতিয়ালৈ যে ভাত খোৱা আলহীয়ে। আমাৰ একে কি হ'ল আমাৰনো কি হ'ল? এই মানে দিনত আলহী নাহিব আহাৰ কথা কোনো নাছিলে, ভাইটিহঁতৰ লগৰ কোনো নাহে বুলি ক'লে। মই মাংস আধা বনালো আধা ফ্ৰাই কৰি থৈ দিলো।
থৈ দিছা অ'।
আবেলি মানে মই খাম ভাত খোৱাই নাই, তেতিয়ালে মাংস চাফা।
মানে মানুহখিনি মানে কি জানা আহো নাহো কে মানে আহি গ'ল মানে এনেকুৱা হৈছে।
সিহঁতৰ লগৰখিনি এনেই নাহো বুলি কৈছিলে। ৰাতি হে আহিম বুলি কৈছিলে, সিহঁতেতো দিন সেই ভাতি বেলাই আহিলে, এতিয়া একে ইমান ফট
অ' তুমি আহ আহিলেনো ভাত খিনি কেনেকে নিদিয়া ন? ভাতটোৱে মেইন যিহেতু, অ' সেইটোয়ে সেইটোয়ে। অ' সেইটো বুলিয়ে ন, আৰু তুমি কাৰোবাৰ হাতত গ'লে যিহেতু মেলাত এসাঁজ খালেহে ভাল লাগে।
অ' তেতিয়াই ভাল লাগে, আৰু খুৱাই ভাল লাগে, সেইদিনা হয়নে সেইদিনা আকৌ খুৱাই ভাল লাগে। ইমান কষ্ট হৈছে, ইমান কষ্ট হৈছে তথাপিও মানে ভাল লাগে। বহুত কষ্ট হৈছে কিন্তু।
আৰু মেলা বুলি ক'লে পাণখন আৰু মানে আইচ ক্ৰীম এটা নাখালে ভালো নালাগে ন? আমি ন, অ' সেইটো খাবলৈ আমি হয়নে অ' মই খাম মইয়ো খামেই ন আ অ' পাণ এখন। অ', অ' সেইটোৱে সেইটোৱে আৰু অইন বস্তু লোৱা নোলোৱা কিন্তু খোৱা বস্তু কেইটামান মানে জেলেপি বা মিঠাই অলপ
অ' মিঠাই খিনিটো লাগিবই ন? আৰু যে মই যে কি জানানে মেলাৰ পৰা গৈ মানে কি কি কিনিলো? গোটেই সোপাই উলিয়াই লৈ চাই মই সেইটো বস্তু খুব ভাল পাওঁ, অ' মানে কোনে কি লয় অ' কোনে কি ল'লে গোটেই আঙুলিয়াই লয়।
অ' কোৱা, কোৱা। অ' আৰু চাবাচোন গোটেইবিলাকে একে জেগাতে ওচৰা ওচৰিয়ে ঘূৰি ফুৰিম। কেতিয়া কোনোবা এজনে নহয় ইমান ভাল ভাল বস্তু পাই যায়। আৰু আমি সেইবিলাক দেখাই নাপাওঁ জানানে। অ'। অ' বহুত বস্তু পায় কিন্তু অ' মই ভাবোঁ দিয়া মানুহে মোক ভাবিব চাগৈ অ' মই কেতিয়াবা ভাবোঁ মোক মানুহে ভাবিব চাগে মই পইচা খৰচ কৰিব নিবিচাৰো সেইটো কাৰণে মই বস্তু নল'লো পিছত মই ভাবোঁ মই দেখোন এইকেইটা বস্তু দেখাই নাছিলো।
হয়, মই ল'লোঁ জেনিবা দেই। এই ল'ৰা ছোৱালী সোপালে ল'লোঁ ধেৰ কিবা কিবি, পিষ্টল চিষ্টল আকৌ মই পুলিচ চুলি ল'লোঁ।
অ' ভালেই
মেলাৰ পৰা কিনি আনি, লগতে নাটক ৰাতি আকৌ নাটক চাব গৈছোঁ নহয়। পিন্ধি গৈছোঁ এওঁৰ লগতে। অ'। লাগম মোৰ, মোৰ সদায় তেনেকুৱা। মানে প্ৰতি বছৰে তেনেকুৱা। অ' কিনি আনি মানে পিন্ধি আকৌ ৰাতিলে যামে আৰু নাটক
কি নাটক হ'ল তেতিয়া কালি হেৰি মানে ৰাতি? অ' মহাপ্ৰলয় হ'ল ন'।
অ', অ' গাঁৱৰ মানুহে কৰে, ভালে হৈছি ছিলে নাটক। অ' প্ৰতি বছৰে, প্ৰতি বছৰে আমাৰ হৈ আৰু মে মেলাত নাটক। সিটো চুবুৰীত, অ'। সিটো চুবুৰীত হেৰি হয় এইয়া দলি দলি, আধুনিক নৃত্য সিটো চুবুৰীত।
মানে চোৱানা গোটেই গাঁওখনত মানে প্ৰগ্ৰামে প্ৰগ্ৰাম হয় চাগৈ ন' জেগাই জেগাই এনেকুৱা হয় চাগৈ। অ' আৰু মানুহ কম নেকি ন' মানুহো কম হয় নেকি বা। একদম ভৰ্তি হৈ থাকে ন'। অ' মানুহবিলাক যে গৈ হে, অ' আৰু জানা ইমান দূৰৰ দূৰৰ পৰা মানুহ যাই নহয় এই শেষৰটো মেলালৈ। আজি মই এনেকে ঘৰলৈ আহি থাকোঁতে, উম কোৱা। হুম। তুমি ভাবাচোন আজি মই গাড়ী এখনত আহিছোঁ হা, মানুহ এজনীক কৈছে গা মানে চিনাকি এজনী পালে আৰু কৈছে মোৰ গাটো বেয়া। তাৰপিছত কৈছে কিয় কৈছে এই হেৰি নহয় মেলালৈ গৈছিলোঁ নহয়, লাষ্টৰ মেলা যে সেইটো। চোৱাচোন সেই মানুহজনী ইমান দূৰৰ পৰা আহি ছে মেলালৈ, মই তাকে ভাবিছোঁ কিমান দূৰৰ দূৰৰ পৰা আহে ন'।
তোমালোক এতিয়া এইটো চাইডৰ পৰা যোৱা হয়, আমাৰ সেইটো চাইডৰ পৰা আহিলে যে। এই শুক্ৰবাৰ বজাৰ হয় যে ফিল্ডখন
অ', অ', অ'।
সেইখনত যে তুমি চব গাড়ী।
অ' তাতে থৈ আহে, অ' দূৰো হৈ যায় তুন, তাৰ পৰাতো খোজকাঢ়ি আহো
অ' ইমান, ইমান দূৰলে ঐ গাড়ী সোমাব নিদিয়ে নহয়।
অ' সেইটো কাৰণে, আচলতে কি জানা ইমান মানুহ হয়। উম। উম। আৰু তোমাৰ এইটো চাইডৰ পৰা গ'লেতো এই ডোখৰতো খোজ কাঢ়িবই লাগে হয়। আৰু ইমান জাম হয়, তুমি গাড়ী ইমান লাষ্ট লৈ বা টমটমো ইমান লাষ্টলৈ থ'ব নোৱাৰা। ইমান অসুবিধা হয়। অ' আমিও খোজ কাঢ়ি যাওঁ সেইখিনি। উম, টমটমত গৈ পেলাই সেইখিনি মি খোজ কাঢ়ি যাওঁ। অ' সেইটোৱেতো কথা উম, উলিয়াব নোৱাৰা। আৰু এখন বাইক উলিয়াওঁতেই তোমাৰ দেৰ ঘণ্টা, দুঘণ্টা লাগি যায়, দেৰ ঘন্টা, দুঘন্টা বহি থাকিব পাৰে নেকি, অ' সেইকণ খোজ কাঢ়ি অহাই ভাল। উম হয় আকৌ
খোজ কাঢ়ি গ'লে তুমি কিমান মানুহ লগ পাবা।
অ বহুত মানুহ অ ভাল লাগে তোমাৰ চাবাচোন চব মানুহে সোধে কে তিয়া আহিলা ভালনে ন এনেকে চবে সোধে অ সেইটো আৰু ইমান মানুহ আহে চবকে লগ পাই ভালো লা গে দিয়া ন এই সৰু কালৰ সৰু কালৰ দিন এটা ন হেৰি কৰা হৈ যায় তোমাৰ
বা মিতিৰ কুটুমেই হওক
অ অ সেইটোৱে সেইটোৱে নিজৰ গাওখনৰ প্ৰতি মানুহৰ সেই শ্ৰদ্ধা ভাৱটোৱে ভাল লাগে জানানে ন সেইটোয়ে তুমি ক'ব পাৰা মানে আমাৰ গাঁৱটো এনেকুৱা এটা হয় যিটো মানে চাবলৈ ইমান মানুহ আহে সেইটো এটা বহুত ডাঙৰ কথা
আচৰিত কিন্তু আমাৰ আমাৰ যে ইয়াৰ পৰা যোৱা মানুহ মানুহজনে যে আচৰিত পাই কৈছে অহা বছৰ আকৌ যাম।
ভালেই আচলতে যাব লাগে গম পাইছানে এইবিলাক কৰিব লাগে ন
অ মানে সিহঁতৰ কামটোও মই ভাল পাইছো হয়
উম উম সেইটোৱে সেইটোৱে অ ভাল ভাল সেইবিলাক উম কৰিব লাগে কষ্ট বাৰু দিয়া ন অলপ পিছত কথা পাতি আছো হ'ব অ হ'ব দিয়া অ